দিয়া কোৱা আছো আৰু এহ অলপ ওলাই আহিছিলো ৰাস্তালৈ কোৱা।
ভাত পানী খালা?
খালো চাহ তুমি?
নাই-নাই মোক কোৱাই নাই এতিয়ালৈকে।
অ',
এতিয়া কবাত যাবা মানে?
অ', এই খেল এখন আছে ৰ'বা ক্ৰিকেট খেলিব লাগে এহ আমাৰ ইয়াতে
অ', মানে কি পোৱালি ধেৰ হয়নে
নহয় টুৰ্ণামেণ্ট পাতিছে।
অ', ঠিকে আছে বাৰু।
এইবাৰ ইমান ৰ'দ দিছে, কেনেকে খেলিম সেইটোৱে ভাবি আছোঁ।
অলপ আগতে বৰষুণ দি আছিলে।
আমাৰ পিনে বৰষুণ‌
এইফালে দিছিলে বৰষুণ।
অ', পিনে এইপিনে তোমাৰ তাৰ মানে বতৰ কেনেকুৱা?
বতৰ এতিয়া ডাৱৰীয়াা। ধুনীয়া বতৰ এই ইফালে খেলিব ধুনীয়া কিন্তু এতিয়া।
উম', অ', পিনে কা ৰ'দ দি আছে।
এয়া ৰ'দত কি শিকিবি মানে ক্ৰিকেট কি খেলিবা কোৱা।
উম না খেলিবতো লাগিব টুৰ্ণামেন্ট না বাজি হলে নেখেলিলো হয়।
বেলেগ পোৱালি আহেনে?
টিম এটা আহিছেহে আৰু তিনিটামান আছে আহিবলৈ আহিব আৰু
ডাঙৰে তাতে ন ক্ৰিকেট খেলটো।
এই সৰু পোৱালীকেইটাই পা্তিছে মই পাতো আমি পানা নাইি ফুটবলে খেলি আছোঁ।
কিবা মানে প্ৰাইজ চাইজ দিয়ে নে নে পইচা পাতি দিয়ে?
কাইছে ট্ৰফি আছে পইচা আছে।
অ', আমাৰ ইফালে আকৌ সেয়া নাপাতে একো।
অ', কিয়?
ঠাণ্ডা নাই খেলৰ।
অ।
কিন্তু খেলা ধূলা কৰি থাকিব লাগে।
আ কি কোৱা।
কিনো কম এতিয়া আওচ। নাই মই আহিছোহে অলপ আগতে টিউচন পা।
অ'।
মানে উথনি কল কৰোতে মই টিউচনতে আছিলোঁ। তাপা ঘৰ আহোতে দেৰি হৈ গ'লনা অলপ।
উ।
নাই মোবাইল ল-লত।
উ। মই ৰাতিয়ে চা-চাচ দি থৈ দিওঁ।
এশ মান হৈ যায়নে?
হা হা?
এশ মান হৈ যায়।
এখন মানে তোমাৰ ৰাতি মই এটালৈকে মোবাইল চাই দিওঁ, তাপিছত মা উঠে যেতিয়া বাটোমলৈ তেতিয়া মোবাইলটো দি দিওঁ চাৰ্জত লগাই দিব, দি দিয়ে ৰাতিপুৱা আঠটা মানত লওঁ, এশ পাৰ্চেণ্ট হৈ যায়।
এডাল যদি অফ কৰি থোৱা নহয় তেতিয়া বেটাৰীডাল ফুটি যোৱা চান্স থাকে ন?
অহ।
মানুহে কই আকৌ চাৰ্চটো ৰখি যায় বোলে এটা চাইডতে ফুল হৈ গ'লে।
অ'।
কালি তোমাৰ মই এ ভুলালে কল কৰিছিলো দেই।
অ' কোৱা।
তাৰপা ভুলালে কল কৰিছিলো সি কৈছে আছিফুললৈ কল কৰিবি এনেকে এনেকে।
উম তুমি, তুমি কালি যেতিয়া কল কইছিলা মোক সন্ধিয়া টাইমত, মই তে টিউচন কৰি আছিলোঁ।
টিউচন নতুন ইকনমি।
অ' ইকনমিক্সৰ টিউচন কৰি আছিলোঁ। কেনেকে ক'লটো উঠাম কোৱা।
সেইটোৱেটো কোনে কৰে মাষ্টৰ নে বাইদৰ?
হা হা? উ, উ চাৰ, অলপ মানে চাৰ এটা আহে ঘৰত আহি কৰে।
আ।
উম। আজিও আছে।
মানে কি সপ্তাহ হয়।
সপ্তাহত তিনদিন। তোমাক মই ৰাতি ক'ল কৰিছিলো তো চাই আঠটা মানত তুমি নুঠালা।
ৰাতি এ ৰাতি কলত কথা পাতিব বেয়া
উফ কিও অ মোৰ মই অকল বাহিৰলৈকে অ কন ওলাও আৰু বাট ৰাস্তালৈকে নাযাওঁ আৰু ৰাস্তাত বহিলে মানে দুই ঘণ্টামান বহা হৈ যাইযে সেইকানে নাযাওঁ আহ
ত আমিহে জানো কিয় কথা চলি আছে লগৰ লগত হেহে হে স্কুলটো বন্ধই ন
অ অ
আমাৰ আকৌ এইফালে গাৰ্লছডাল খুলিছে ঐ পোন্ধৰ দিন
এ মজ্জা তেনৰ চাগে ন
টেইন নহয় একে ছিক্স ছেভেন এইট নাইন টেইন
এ কিয়
এনেকে স্কুল খনৰ মানে প্ৰিন্ঞ্চিপাল টো তেনেকা যে দশটা বজাৰ পৰা বাৰটা বজা লৈকে অই
কোৱা এ অলপ পিছত যামেই মানে যাব ওলাই আছো তুমি কলটো কৰিলা না
আহ
তুমি আকৌ দুটা মানত দুটা মানত ফ্ৰী হবা নে নোহোৱা অ
এইটো কল কৰাৰ পিছত আকৌ দুটা মানত কৰিব কল। আহ তুমি মোক এই ফোন এটা কৰি দিবা তুমি ফ্ৰী হলে
অঁ অঁ কৰি দিম
আহ দূৰ আছে নেকি খেল
দূৰ মানে অলপ যাব লাগিব
কিহত যাবা?
স্কুটি লৈ যাম।
আহ ঠিকেই আছে, ডাঙৰ ফিল্ড আছে ন সফালে?
ডাঙৰ ফিল্ড মানে পথাৰত পানী হোৱা নাই মানে এইটো চাইডে আৰু আমাৰ চাইডে পানী হৈ গ'ল মানে গম পালা এতিয়া মাছ -চাছ ধৰি খাইো আছো মই
মাছ ধৰি খাই ও
অ শিঙি মাছ, গৰৈ মাছ, ধৰি একদম আৰু আইতাই মানে মোৰ মানে এনি টাইম পুখুৰীতে বহি থাকে, খালি মাছে ধৰি থাকে।
অ কি বৰশীটো
অ বৰশী
উ ঠিকে আছে আমাৰ এইফালে পানী নাই বহা ঐ
অ আহ আহ আহ
পথাৰ শুকাই গৈছে, মাটি ওলাই গৈছে পানী নাই।
উম্
কিবা হ'ল আৰু পৃথিৱীখন কোৱা কিবা
কোৱা তুমি
হা
মানে মাথাটো এটা বেয়া হৈ আছে ইমান গৰম বাল ইমান ৰ'দ দিছে আমাৰ পিনে ৰাতিপুৱা পোৱা অ, আমাৰ ৰাতিপুৱা ৰটো ভালে আছিলে তই ভপকৈ এনেকুৱা এটা ৰ'দ দি দিলে
অহ', সেইটো বেলিতোক বিয়া পাতি দিব লাগিবই
হ
ইনষ্টাত কি বুলি আছে আইডটো তোমাৰ অকল ডি পি চি পি দিয়া আছে নে?
এটা দিয়া আছে কলা চুলি এগাল চুলি আছে ব্লেকত তুমি ফ'ল'টো কৈ দিয়া ফল' বেক ম দি দিম তোমাৰ কি কি দিয়া আছে?
য়ং গৌৰৱ, মোৰো বাৰু দীপি সেই তেনেকাই কিবা এখন দিয়া আছে মানে নিজৰ মই তোমাক ফল' কৰি দিম বাৰু
অ',
অকল চনু বুলি ন?
অ - অ চনুৱে মান বুলি চনু দিবা দেজ দিবা ৰেহমান বুলি আহিবা এটা কলা- কলা মানে কলা কাপোৰ পিন্ধি আছে মানে ল'ৰা মানে আৰু মানে মই নহয় আৰু
গম পাইছো মানে এলিমি আৰু বাকী তোমাৰ নামটো কি চনু নেকি?
মানে ঘৰ মাত নাম চনুএ চনু বুলিয়ে চবে জানে আচিফুল বুলি কোনো নাজানে চনু বুলি কলে বিখ্যাত। আচিফুল বুলি ক 'লে কোনো চিন নাপায়
ঠিকে আছে। এনেকুৱা বতৰ আকৌ এইফালে ৰ'দ হেৰি আকৌ ৰ'দ ওলাই গ'ল ঐ
ত মানে ৰ'দ ওলালে এই মজা, এতিয়া বেয়া পাই কালা ৰ'দ মাৰিব চাই থাকা।
অ, কাৰা ৰ'দ মানে একে পোহৰ কৰি দিয়ে যেন পিহি
অ, তোমাৰ জংঘল এখনো পোহৰ হৈ যাব ইমানেই ৰ'দ।
হয় বে, কিয় এনেকুৱা বে।
আৰু এতিয়া তুমি জংঘলতো যাব নোৱাৰা সাপ ওলাব।
আহ, ওলাইও যাব নোৱাৰা যি মানে এনেই ক'লা মূলা মানুহ আৰু ক'লা মূলা হৈ যাম। এঙাৰ কৰি দিব বি এইয়া বোৰ ৰ'দত।
আহ।
জুলাই মাহ ডাল গ'লে হ'ল সোনকালে।
হা - হা।
জুলাই মাহটো বো গুচি গ'লে হ'ল সোণ
অহ ',
তাৰপিছত অলপ শান্তি হ'ব আৰু।
হ।
বাকী পূজা চূজা চাবলৈ যোৱা নে?
অহ, যাও।
কাৰ লগত যোৱা?
অ, আমাৰ গাও পোৱালী বিলাকৰ লগত যাও। এদিন প্ৰিয়াংকু আহিলে আমাৰ ঘৰত থাকিলে। তাৰ লগত গ'লো।
অ',
এই বাৰ জানো কাৰ লগত যাও। তুই হেৰি পূজাৰ কথা কোৱা নাই জানো, অক্টোবৰত যে হয়? অ, দুৰ্গা পূজা ভাল লাগে দে চাই। ছোৱালী টোৱালি চাওতেই যায় কেলা। অ, সেইটোকেটো। এতিয়া দেখিও এতিয়া কৰিম নো কি কোৱা। এনেকুৱা এনেকুৱা কাপোৰ কাপোৰ পিন্ধি যায় না মোৰ মাথাডাল বেয়া হৈ যায় দেখিলে, কিছুমান ছোৱালীয়ে। কাপোৰ এ নাই নেকি কেলা। অ
শান্তিয়ে উম। কিছুমান ভাল চব মানে কিছুমান ভাল নহয়, চব বেয়াই।
আহ।
ভাল নাইয়েই। আজি
অ, অ।
আগতে তোমাৰ কাপোৰ নিপিন্ধাৰ কাৰণে মহাভাৰত হৈছিলে, আজিকালি কাপোৰ পিন্ধোৱাৰ কাৰণে মহাভাৰত হয় গে।
উম।
ছোৱালী মানুহৰ খং উঠি যায়। চাবাচোন ক'বাচোন কিবা এটা চুটি কাপোৰ পিন্ধিলে।
মোৰ মাইকীকে, মোৰ মাইকীকে কওঁতে যি খং উঠে। তেতিয়াও, তেতিয়াও পিন্ধিব নেৰে। পিন্ধেই ঘৰত হলেও পিন্ধে। আকৌ উলটাই মোক হে কয় কি কৰিম কাপোৰ খিনি, কিনিছো এনেই কিনিছো নেকি। আল বাল কি কম আৰু
ক'বা জ্বলাই দে বুলি।
অ, তাৰপিছত মোক ক'ব কিনি দে বুলি, মই ক'ৰপৰা কিনি দিম?
সবে মিলি গ'ল ন জ্বলাই দে, কিনি দে। ধেৎ চালা বাকী এটা কাম কৰিব লাগিব। ফাষ্ট স্কুল যেতিয়া খুলিব লেজাৰ সময়ত গৈ পেলাই পুৰা হেৰিত বহি পেলাই চাইকেল ষ্টেডত এ কথা পাতিব লাগিব।
অ, আগষ্টত।
আহ, ৰুমৰ কাৰ কাৰ তাত এইটো এপটো আছে?
উম', গোপালৰ দাল আছে, তোমাৰ অভিনাচৰ তাত আছে শুভাংকৰ তাত আছে, শুভাংকৰটো কল কৰিব পাৰা তুমি।
শুভাংকৰটো পা ৰো অ', অ', হেল্ল' কোৱা। অ', আৰু কোন আছে?
আৰু তেনেকে কোনো নাই।
আৰু এই ভোলা আছে ন। বেলেগতো কোনো গম নাপাই চাগে।
নাপায়।
এ', নকউ আৰু বাদ দিয়া। এইটো এনে তোমাৰ ফেম্পেটো হয় নে?
যানো ফেম্পে কথা মই গম নাপাওঁ হয় দিয়ক সুধিবাচোন, মোৰতো মোৰতো চুভাং দিয়ে শুভাংশ টেক্স খাই থাকে
অ', ধেত চালা।
তাক টেক্স, তাক টেক্স, তাক টেক্স দিব লাগে জানা পঞ্চাশ টকাকৈ।
উম', তুমি পাইছা মনে আগতে।
অ', মই দু দুবাৰ পালো।
এটা কলত নে নে পাঁচটাৰ কলত।
পাঁচটা কলত।
ঠিকে আছে বাৰু, তেনে মইতো এতিয়া শুভাংকৰলৈও কল কৰিব পাৰোঁ।
অ', পাৰিবা লক্ষ্যকো পাৰিবা। লক্ষক কবা চোন অলপ কথা পাতি লও দিয়াছোন মোৰ এনে কবা এটা লাগে বুলি মোক। তেনেকে চবকে এটা লগে এটা লগে বুলি কৈ দিবা পাঁচটা হৈ যাব তোমাৰ মই তেনেকাই কৰো।
তাপিছত আকৌ পাঁচটা কেতিয়া খুলিব?
চামিট কৰাৰ পিছত নিজে খুলি যাব। এই চামিট অপশ্যন এটা আহিব। হেটো চামিক টিপি পেলাই কিবা অলপ মই দেখাই দিম তোমাক কেনেকে কৰিব লাগে।
আকৌ তোমাৰ লগতো থাকি যাব ন, চাৰিটাতো তোমাৰ লগত থাকি যাব।
চাৰিটা মানে নহয়। নাথাকে মোৰ তালৈ তোমাৰ, তুমি যে ক'ল কৰিছা, সেতো তোমাৰে চামি হ'ব, মোৰ নহয়।
নহয় গম পাইছোঁ মানে তোমাৰ লগত ধৰ মোৰ এতিয়া এটা হৈ গ'ল। আৰু বাকীতো মই তোমালগ আকৌ কথা পাতিব পাৰিম।
অ' পাৰিবা।
তুমি নোৱাৰা আৰু।
মই, ময়ো পাৰিম।
অ' পাৰি মানে, মানে পাঁচটা যোৱা